বুজিছো।
হেল্ল'? মইয়ে ফোন কৰিছিলোঁ ৰবা! মোৰ মানে, সেয়া হৈছে। চিনি পাইছিল? এতিয়া যে কৰিছিলে, নাম্বাৰটো যে ললোঁ।
অ' অ'! চিনি পাইছা? অ'! চাউণ্ড পাইছনে?
পাইছো। তুমি পোৱা নাই নেকি, পাইছানে? অ' অ' অ'! মানে খোৱা-লোৱা হ'লে মানে?
কি ক'লা?
খোৱা হ'লে তোমালোকৰ ন'?
অ'! মোৰ খোৱা হ'ল। তুমি কি কৰিছা?
মায়ে, মায়ে ৰুটি বনাই আছে, ৰুটি খাওঁ আৰু এতিয়া। আজি চৰ্দি লাগিছে যে, ভাত খাব মন নাই।
অ' অ'! মই আজি, ডিম তৰকাৰী আছিলে, হোষ্টেলত।
অ' অ'! মই যে আকৌ, এইবিলাক একোৱে নাখাওঁ।
খাব মেলিব, হজম নহয় এ,। এইটো কিবা, কিবা নে, এইটো মানে, ভাল বস্তু নাথাকে, সঁচৰাত খাবলে।
উম, উম। নিজাকে মানে, আঁ বাহিৰৰ পৰা, কিনি খাব নোৱাৰা, নোৱাৰি নেকি? আনে নে, নে? বাহিৰৰ পৰা মানে, ৰেষ্টুৰেণ্টৰ পৰা আনি পেলাই, খাব নোৱাৰি নেকি?
পাৰি। ডেইলি, ডেইলি খাব নেকি বাহিৰৰ পৰা?
এই, সেইটো হয় ন'! বেমাৰে হৈ যাবা!
ডেইলি বাহিৰৰ পৰা, খালে-মেলিলেও আৰু পেট-পেটটো হৈ নাথাকিব আৰু চোন ধৰা।
সেইটোৱেতো! নালাগে, বাহিৰৰ পৰা সদায় খালে, বেয়াও হ'ব।
অ'! ডেইলি বাহিৰৰ পৰা খোৱাাটো, কিবা, বহুত কিবাও লাগে।
উম, উম। মই এইটো ভাল নাপাওঁ, দেই! বাহিৰৰ বস্তু ইমান এটা, নাখাওঁৱেই আৰু। অ'! মইয়ো। মানে ইমান, মই এইবিলাক নাখাওঁয়ে, একো নেখাওঁ আৰু। তুমি খোৱা ন' মাছ-মাংস?
ফাষ্টফুড-চাষ্টফুড খোৱা হয় বাৰু। কিন্তু, ইমানো নহয়, ইমান বেছিও নহয়। মানে ইমান কমো তেনেকুৱা একেবাৰে খোৱা নহয়ও নকওঁ আৰু। খোৱা হয়ও নহয়ও, তেনেকুৱা দুইটা টাইপৰ আৰু। মানে মিলি- জুলি আৰু।
অঁ', খোৱা মানে নোখোৱা সদায় নোখোৱা মানে।
সদায় নাখাও আৰু তেনেকে মানে তোমাৰ বডিৰ কি ক'লা?
মাজে মাজে খোৱা আৰু এইটো কৈছোঁ।
নিজৰ বডিৰ ওপৰত থাকে নহয় নহলে অ', অ', নহলে পিছত তুমি জিম-চিম গৈ পেলাই নো কি ফাইদা।
হয়, হয়, সেইটোৱে আৰু।
যদি তুমি গোটেই ফাষ্টফ ফুডতে উৰাই মেলি পেলাই দিয়া।
জিম গৈ পেলাই আহি পেলাই আকৌ ঠিকছে খালে কি হ'ব কি হ'ব।
কিন্তু খাই পেলাই মানে কি মই নিজৰে লোকচান নিজে কৰা।
উম, উম, যোৱা গুৱাহাটীত অ', তাত পানী হৈছে নেকি? যোৰহাটত মানে মানে কি ৰাস্তটোৰ পানী তোমালোকৰ তাত পানী হৈছে নেকি বাৰু ৰাস্তাই ঘাতে?
মানে হোষ্টেলৰ পানী-চানী
নহয়, নহয়, মানে আমাৰ ইয়াতে এ মানে যোৰা বাটত বা ইয়াতে পানী হৈছেতো গ'ম পাইছানে যোৱাকালি যে যোৱা বুলি ক'লো মই। হেল্ল' অ', মানে যোৰা বাটৰ এইখিনিতে ইমান মানে পানী হৈছে আৰু মানে বহুত মানে চাৰিওফালে পানী হৈছে গাড়ী বিলাক জাম হৈ গৈছে গোটেই আমি আকৌ ঘুৰি পেলাই আহিব লগা হৈছো অ', অ'।
এইফালে পানী-চানী তেনেক একো পটককৈ অসুবিধা-চসুবিধা নহয় ফটকৈ।
ভালে বাৰু ভাল মই গৈ মই গৈ পোৱা নাই বাৰু সিফালে ইমান এটা।
যোৰহাট-চোৰহাট পিনে?
উম।
কেতিয়াবা আহিবা ভালেই আছে বাৰু জেগাটো।
উম, হম, কিবা আছেনেে এনেকুৱা ধৰা ফুৰিব লগা জেগা?
ফুৰিব লগা তেনেকুৱা ইমান জেগা চাগা নাই দেই।
হয়, নেকি?
যোৰহাট-চোৰহাট চাইদে এনে মানে গৈ পেলাই তুমি এ গুৱাহাটীৰলৈতো পাত্তাই নাপায় গৈ পেলাই তোমাৰ গুৱাহাটীতো তোমাৰ গুৱাহাটী আৰু। গুৱাহাটীত ঘূৰিব জেগা চেগা চবেই বেলেগ আৰু মানে ক'বই নালাগে।
উম, আমাৰ ইয়াতো বহুত জাগা আছে শুৱালকুছিটো।
অ', গুৱাহাটীতোনো শুৱালকোছিনো কিমানো দূৰ?
নাই বেছি দূৰ নহয়।
স সেইটোৱে কৈছো মানে কিমানো দুৰ
উম, উম, আমি আমি ধৰা শুৱালকুছিৰ পৰা মানে জালুকবাৰী আধা ঘণ্টাত তে পাই যাওঁ আৰু আধা ঘণ্টা লাগে আৰু বেছি টাইম নালাগে।
ফটাফট গলে মেলিলেমানে?
উম, উম, পুৰা মানে ৰাতিপুৱাজি যদি যাম -চাম নাথাকে যদি যাম থাকেতো বাৰু চবতে দেৰি হব ন'?
জাম থাকিলেতো বাৰু তোমাৰ ইয়াৰ পৰা তালৈকেও যাওঁতেই দেৰি হৈ যায়।
দেৰি হৈ যায় পলম হৈ যায়।
জামৰ কথাই বেলেগ বাৰু।
জামৰ কথাই বেলেগ কি কবা আৰু।
চবৰ লগে মিছিকিচয়ে নিমিলেগে
উম। তোমাৰ তুমি মানে লগত তোমাৰ লগত কেইজন থাকে একেলগে?
মোৰ লগত ধৰি প্ৰাই এজনে থাকে মোৰ ৰুমমেটজন।
অ', অ'।
ৰুমমেট এজনেই হয়।
আচ্ছা আচ্ছা, মানে ধৰা ওচৰৰ, তোমালকৰ ঘৰৰ ওচৰৰে নে? বেলেগৰ?
অ', অ' ৰুমমেটজন মোৰ ঘৰৰ ওচৰৰে।
অ'।
ঘৰৰ ওচৰৰ থাকিলে মেলিলে ধৰ হা, হা, আৰু ঘৰৰ ওচৰত থাকিলে মিলে বহুত বস্তু সুবিধাও হয় মানে একো বস্তু আগৰপৰা তাক চিনি টিনি পোৱা কেনেকুৱা টাইপৰ থাকে মানে।
একেলগে ঘৰলৈ আহিব পাৰিবা ন'?
অ' একেলগে ঘৰ চৰ আহিব পাৰে আৰু মানে সি মোৰ স্কুলৰপৰাই লগৰ হয়, স্কুল টাইমৰ
আমাৰ ইয়াতে তুমি শালৰ শব্দ পাইছানে খোল কৈছি শালৰ শব্দ পাইছানে? শাল মানে ইয়াতে আৰু পাতমুগা কাপোৰ বুলি যে ক'লো, ইয়াতে মানে আ, মানে আমি ইয়াতে শাল বুলি কয়, কিবা ক'ম আৰু মইও ইমান এটা নাজানো আৰু অ' পাইছানে, শব্দ পাইছানে, পোৱা নাই
নাই নাই শব্দ চব্দ এনেকে একো অহা নাই কিন্তু দেই।
তেনেকুৱা একো শব্দ চব্দ একোৱে পোৱা নাই বাৰু।
উম, পাট পাটমুগা কাপোৰ মানে বৈ আছে মানে শব্দ পাইছা যেন পাইছোঁ মানে মানে। অ' আমাৰ ইয়াতে আমি থাকি মানে অভ্যাস আমাৰ অভ্যাস হৈ গৈছে আৰু তোমালোকে এতিয়া ধৰা খাই কিনে ৰাতি যদি শুৱা নহয় টোপনিয়ে নাহিব, ইমানো শব্দ হৈ থাকে।
অ' এইবোৰ গৈ ইপিলে পানী চানী এইবিলাকো বহুত প্ৰব্লেম হয়তো গৈ পেলাই। এতিয়া পানী চানী ফিলাই বাঢ়ি মিলি পেলাই যায়।
উম।
হেল্ল'।
হা, কি কৈছা?
মই কৈছোঁ পানী চানী বাঢ়ি মেলি গ'লে ফতকেই বহুত প্ৰব্লেম হয়তো।
প্ৰব্লেম হয়, এই কি কৈছা তুমি, কালি বহুত ভয় লাগিছিল আমি, আমি আমি হৈছে আৰু আমি ইয়াত তাতে ফাচিব লাগিব। তাৰপিছত তৌ পালাই মানে ঘূৰাই নি পেলাই কিবা মায়ং, মায়ং শুনিছানে জেগাৰ নাম?
অ' মায়ং শুনিছোঁতো। মায়ংটো ক'ৰ সেয়া কিবা যায় আ, যাদু তলৰ মেইন।
মেইন জাগা, মানে চবফাল মায়ানক পোহৰে নাইচোন চবফালে আন্ধাৰেই। দেখিবলৈ যেনেকুৱা নাম নামটো যেনেকুৱা মান মানে মানে তাৰমানে বিলাক এইবিলাকো এনেকুৱা যে জংঘল চাৰি দুয়োফালে জংঘল, তাৰ মাজে মাজে গাড়ী খন আহিব লাগে ভয় লাগেচোন। নামটোয়ে ভয় লাগে ন'?
মায়হাং নামটোৱে ভয় লাগে হেয়াই। মায়ে গৈ পেলাক আগতে হিষ্ট্ৰি চিষ্ট্ৰ্ৰীবিলাকত পঢ়ি এই গোটেই ৰজাৰ গোটেই সেনা বাহিনী গাইব কৰি দিছিলে, সেইবিলাক শুনি মানে ভয়ে লে
অ মানে তাত মানুহ বিলাকৰ ঘৰ বিলাক নাই চ বেছি যিকেইটা আছে মানে স এটা লাইটৰ লগত ঘৰ এটা আছে বাৰেণ্টাত লাইট কাৰেণ্ট চাৰেণ্ট নাই আন্ধকাৰ মানে কিে তেনেকে থাকে মানুহ বিলাকে
অ
মই মানে চাইছো আৰু ভয়ে লাগিছে চাব মানে ভয় লাগিছে
মায়েং ফায়েং ফালে এইবাক অ ফটক ভয় লাগিব দেই এইবাক জেগাছেগা
আমি আকৌ সেইফালেদি সেইফালে মানে সেইফালেৰে ঘূৰি গাড়ীখন আহিলে আৰু এ সে সেনেকে মই চালো আৰু মানে কেনেকুৱা জেগা খিনি কেনেকুৱা ৰাতি এঘাৰটা বজাত আকৌ মায়ঙৰ মাজেৰে আহিছো যদি আগত কিবা আমাক যদি গাইব চাই কৰি দিয়ে ভাবিছো কিবা হয় নাই দিয়া এ নাই এ দিয়া অকলে আহিছো নেকি মই আছে নহয় মানুহৰ আমি চাৰিজন গৈছো চাৰিজনে গৈছো বাৰু বা ম
এই লগৰ ফ্ৰেণ্ডছ ট্ৰিপ ফ্ৰেণ্ড টপ ন ফেমিলি ট্ৰিপ মানে
অ ফেমিলিত বা গৈছে ভিনদেউ গৈছে মা আৰু মই আমি এইটাই আৰু মানে
এমেলিললে মিল মাৰ সুবিধা নহয় এনেই অকলে ফেমিলি লগত গ'লে কিন্তু হয়িল মানে অসুবিধা তোমাৰ একোৱেই নহয় মানে এটা সেয়া থাকে গৈ পেলাই মনত যে ঘূৰি আহিব লগৰ বিলাকৰ লগত গৈ পেলাই অলপ কিবা অসুবিধাও থাকে আৰু ভয়ো থাকে বাৰু
উম উম হে হয় মোক ভয়েই লাগিছিল বাৰু
য মেলিলে মানে আকৌ আহিব নাহিব যা মাহঁততো আৰু ভয় খুৱাই থাকে ঘৰ মানুহ ঘোৰে লগৰ লগ গৈ আছে চাই চিতি এই সিহঁত একেবাৰে চাব চাব চাব সেইবিলাক চাই চাই সিহো ভয় খায়
অ এই লগৰ লগ ল'ৰাৰ লগত আৰু বহুত কথাই ওলায় ন এনেকৈ মোৰ ব অ মোৰ বায়ে কৈ আছে একদম বাহিৰ ফালে নাচাবা দেই বাহিৰ ফালে চালে কিবা দেখিম আৰু আমি বা এইফালে চা চাব মাননা কৰিছে যে এইফালে চোৱা যায়
অ এইটো হয় কিন্তু এইটো যিফালে যত মানা কৰা হয় সদায় স সেইটোোৱে কৰা হয়
সেইটোৱে হয় নিয়মেই মই মোকো মানা কৰিছ বাহিৰৰফালে একেবাৰে নাচাবা দেই
তোমাৰ বা কাৰো বুলিলে নহয় এক মানুহ জাতৰে জাতৰে নিয়ম ন য'ত মানাক কৰা হ'ব যিম মানা কৰা হ'ব সদায় সেয়াই কৰা
উ তাৰ পিছত অ মই মই মানে চোৱা নাই ম মানে ফোনতটো চাই আছো অলপ অলপ মানে চাইডৰ ফালে চোৱা যায় মানে দেখিম নেকি কিবা দেখিম নেকি কিবা যে দেখিলোহেইটোমা বেৰচছে হ'লো হয় জানি নাই একো দেখা নাই দেই সেয়া বৰ তাইজানি মই নেদেখিলো নে মোকে দেখ কিবা হল দেখা নাপালোচোন একো
ভালেহে গম তোক দেখা চা নিদিলো
দেহা নিদি দেহা দিয়ে নেকি বাৰু
অ সিহঁতৰ পতকৈ মানে চবৰ দেখাত নাহেই ত মানে সিহঁতৰ দে সাঁ দিবলৈ মন থাকিব লাগিব
অ মই মানে চাব মানা কৰিছো যে খিৰিকী খনে কাছেৰে সেইখনে চাই থালাই চাই থাকো আৰু মানে চোৱা পিছত দি আৰু একো দেখা নাই বাৰু মানে মানুহৰ ঘৰ বিলাকে দেখিছো মানুহ এজন মানুহকো দেখা নাই মই মানুহে দেখা নাপালো অ', ৰাতি শুইছ চাগে চবে মানতি হৈছে ন' এঘাৰটা বাজিছে
বছ ঘৰ চৰহে দেখিলে মানুহে
মানুহৰ ঘৰে দেখিলো আৰু কাৰেণ্ট লাইটৰ বাল্ব এটা দুটা জ্বলি আছে এনে আৰু মানুহ জংঘলে চাৰিওফালে, এই ধৰা দুৰ অ', ৰাস্তাটো অলপমান পাক পকী ৰাস্তাই হয় ৰাস্তাটো অলপ মানে গাড়ীখন যায় আৰু মানে দুই চাইডে জংঘল আছে সেনেকুৱা আৰু ভয় লাগে সেইবিলাক কোনে থাকি
পিছে, এই ৰাস্তা চাস্তা বোৰো ভাল নহয় শুনিছিলোঁ ময়ো।
নাই ভাল নহয়, নাই তাত থাকিব নোৱাৰি দেই দিনতে ভয় লাগিব গম পাইছা নাই? এই দিনতে ভয় লাগিব উম,
জেগাবিলাকৰ নামটো শুনিবলৈ কেনেকে টাইপৰ আৰু ভয় নালাগিব নে
উম, তাতে যাদু কৰে, যাদু কৰে আৰু ন' পুৰা
তাত কিন্তু যাদু কৰে বুলি চব মানুহে বিছাশ কৰে দেই।
অ', আছে আছে কিছুমান মা বেয়া উম, হুম কি কৈছিলা কোৱা
তাৰ অসমৰ তাত যাদু বুলি কৈ মেলি পেলাই মানে এই বাহিৰৰ চাহিৰত গ'লে মেলিলে বস্তু মানুহ বিলাকে বিশ্বাস কৰে যে অসমৰ তাত যাদু আছে বুলি এনেই যাদু জনৰ নহয় বিশ্বাস নকৰা মানুহ বিলাকে বিশ্বাস কৰে কিন্তু তাৰ যাদুৰ বিষয়ে
ক' কলা যাদু বুলি কয় কালাজাদু
অ', বহুত মানুহ থাকে ন' যদি যাদু তনা বিশ্বাস নকৰে সেই যাদু তনা তেনেকা বস্তু চস্তু নাই এ মায়াৰো জাদু চাদু কিন্তু চবেই বিশ্বাস কৰে। যে মায়াৰ ঘৰত গই পেলাই অ', আছে থাকিব পাৰে।
কিবা আছে নিশ্চয় হয়নে সিমান ধৰা বিখ্যাত বস্তু কিবা এটা
তাৰ মানুহ বিলাক গৈ পেলাই না চাকৰি তাকৰি ফালে ধান্দা মাৰে না কিবা ফালে ধান্দা চান্দা মাৰে গৈ পেলাই। তাৰ মানুহ বিলাক সিহঁতে মানে যাদু তুনা কৰি মেলি পেলাই মানে সিহঁতৰ থাকা মেলা চব হৈয়ে যায়।
অ', আপি নহয় তুমি এটা মই ভাল ঘৰ এটা দেখাই নাপালো ভাল ঘৰে নাই ঘৰ আছে দুই চলীয়া মানে দুখন টিং আৰু এটা ঘৰ, এনেকুৱা ঘৰ আজিকালি নায়ে আমাৰ এফালেটো নায়েই বাৰু দেখাইে নাই দেই বহুত দিন, মানে ঘৰ এটা ভাল ঘৰ নাই।
ধুনিয়া তাইপৰ ঘৰ
অ', তাত মানুহ বিলাক কি ঘৰে নবনাই নেকি যাদু তনাতে ব্যস্ত থাকে নেকি?
টোপনি লাগিছে টো টোপনি লাগিছে নেকি তোমাৰ, টোপনি লাগিছে নেকি অ, তোমাৰ?
নাই, নাই কি আৱাজটো টোপনি টোপনি লাগিছে নেকি?
অ',
তাৰ মানে চৰ্দি চৰ্দি হৈ আছে মান কি কলা?
উম, হামিয়াই থকা যেন লাগিলে
নাই - নাই, আৱজটো চৰ্দি চৰ্দি হৈছে মোৰ
অ', অ', অলপমান তুমি খাবাচোন আদা খাবাচোন আদা